অহ' হেল্ল'।
মাতটো আহিছে নে ভালকে?
আহিছে আহিছে।
ইহঁতৰ ঘৰত আছা।
অহ ইয়াত আছোঁ।
কি কৰি আছা এতিয়া?
এ এনেই শুই আছোঁ তুমি?
মই চাহ বনাব আহিছোঁ।
অহ' অহ'। উম' বৰমাহঁতে কি কৰিছে?
মাঁ আছে। ফেনৰ তলত অলপ বহি আছোঁ। দাদা এটা চেণ্টাৰ গ'ল। তাৰ পিছত অহ' ডাঙৰটো আছে ঘৰতে।
অহ'। অহ, বাকি তোমাৰ এডমিশন?
বাকী মই এডমিশ্যন জামুগুৰি।
জামুগুৰি ন'। অহ।
তোমাৰটো হ'ল।
মোৰ হ'ল বাৰু।
উম'।
তেজপুৰ কেতিয়া যাবা?
তেজপুৰ ঊনত্ৰিশ তাৰিখে।
ঊনত্ৰিশ তাৰিখে ন'। অহ ময়ো সেই ঊনত্ৰিশ তাৰিখে যাম।
তোমাৰ চাবজেক্টতো সলনি হ'বনে?
অহ' হ'ব লাগে, এতিয়া কি হয়?
যোৱাৰ পিছতহে গম পোৱা যাব আৰু।
উম' ঊনত্ৰিছ তাৰিখে ৰাতিপুৱাহে যাবা?
উম'।
একেলগে যাব পাৰিম।
সেইটোৱে।
সেইটোৱে উম।
এইবাৰ আগ মানে এই আগৰ বাৰ থাকি লৈছিলোগে, এইবাৰ নাথাকোংগে আৰু পাই।
নাথাকেংগে নেকি?
এ নিজৰ মানুহৰ ঘৰত থাকিব বেয়া অ'। মানে
থাকিবলগীয়া হলে হেৰি কৰিবা, অ' যদি থাকিবলগীয়া হয় পিছদিনা যদি মানে হেৰি হয়, তেতিয়া মই য'ত পিজি লৈছো তাতে থাকিব পাৰিবা।
মানে থকাটো কি হয় জানা? এই নিজৰ মানুহ ঢেঁইৰ যে
অ'।
ইঘৰত নাথাকিলে সিঘৰে বেয়া পায়, সিঘৰত নথাকিলে সিঘৰে বেয়া পায় মানে এইটো কাৰণে বেয়া।
এইটো হয় বাৰু! মোৰো ইয়াৰ আগৰবাৰ তেনেকুৱাহে হ'ল।
অ'।
দা-দাদা ৰুমলে এদিনো নগলো কাৰণে কে বেয়া পালে।
অ' আমাৰ মোৰো তেনেকুৱাহে, এই আগবাৰ যে তুমিও যে গৈছিলা। মোৰো সেই একেই।
উম থাকিব লগীয়া হলে আমি পিজিটোতে থাকিব পাৰিম ওলাবা। উম, সেই নিজৰ মানুহৰ ঘৰত থকা অ'
মানে বুজিও নাপায় যে, এই কিবা কাৰণে গৈছে। সিহঁত আহি মানে আজৰি পালেতো আহিবই। নুবুজে আৰু মানে। যিহৰ কাৰণেই নেযাও, মুঠতে আমাৰ ঘৰলৈ আহিবই লাগিব।
আমাৰ ঘৰলে আহিবই লাগিব। উম তেনেকুৱা!
অ' সেইটো কাৰণে বোলে এইবাৰতো মই কাৰো ঘৰলে নাযাওঁ। এইবাৰ মই ডাইৰেক্ট য'ত মোৰ কাম আছে তালেহে যা
তালেহে যাম! ময়ো সেই সেইকাৰণে আগদিনাই নাযাওঁ। ৰাতিপুৱাই ঊনত্ৰিশ
অ' আগদিনাখন গলে তুমি এতিয়া কাবাৰ ঘৰত থাকি দিবা। ইঘৰে বেয়া
থাকিম, অ' সিঘৰে বেয়া পাব বোলে নগলি সেইবোৰ আছেই।
অ' মোৰ যে কিমান চুপতি হৈছে সেইটো কাৰণে।
বুজি নাপায় মানে।
এ বুজি নাপায়। উম'!
একে চবৰে একেই। মই ভাবিছিলো মোৰহে অকল তেনেকুৱা হৈছে নেকি?
নাই নাই, মোৰো-মোৰ একে নামাতেই।
অ' মোৰ ঠেহ লাগি মানে ক'ব নোৱাৰা হৈ আছে। এতিয়া মোক ফোন কৰিব কৈ আছে। কিহৰ কাৰণে ফোন কৰিম বাৰু! সিহঁতে সেইটো কথাটো বুজি পাব লাগে। এ ইমান ঠেহ লাগিব কি কথা আছে, মই এডমিশ্যনহে ল'ব গৈছোঁ।
এডমিশ্যনহে লব গৈছো সেইটোৱে।
সেইটোয়ে, ফুৰিব গ'লে নোযোৱাটো বেলেগ আৰু এনেকে কামত গৈ পেলাই নোযোৱাতো বেলেগ।
উম, সেইটোৱে গৈছো কামত আকৌ সময় নাই আৰু
সেইটোৱে আৰু বোলে কাম-চাম হৈছে আজৰি হৈ আছো। ফ্ৰীকে থাকিব পাইছো তাত, তেতিয়া গৈছো বেলেগ তাত ফ্ৰী হোৱা ফ্ৰীকে থাকিব পোৱাই নাই, অকল কামত গৈছো আহিছো কামত গৈছ আহিছো তেনেকুৱা।
আহিছো উম, তেনেকুৱা হৈ আছ মোৰ যে দুইবাৰ একে লৰালৰিয়ে হ'ল।
হা?
মোৰ দুইবাৰ লৰালৰিয়ে হ'ল।
অ', মোৰো সেই পিছদিনাখন যেতিয়া নহ'লে মই বোলো নাই মই কাৰো ঘৰলে নযাওঁ। মই ঘৰলে যামগে বুলি কৈ আৰু
উম।
ঘৰলৈ গুচি আহিছো দশটামান বজাত পাইছোঁহি ৰাতি।
ৰাতি দহটাত?
উম, গাড়ী-চাড়ী নাই ন' তেতিয়ালে দেৰিও হ'ল।
হেৰি মোৰ পিছদিনা তেনেকুৱা হ'ল গাড়ী নাই নহয়। যিখনত আহিলো একে সন্ধিয়া লাগিলেহি অ', পোৱালে।
মই আকৌ তোমাৰ আমি আহিছোৱে পাঁচটামান বজাত।
পাঁচটা ছটা মানত, তাৰপিছত চাৰিআলি পাইছোহি তোমাৰ আঠটা মান বজাত পাইছোহি নেকি? তাৰপিছত মেক্সিমত আহিছোঁ। আহি পাওঁতে মানে দশটা বাজো বাজো আৰু তেনেকুৱা হৈছেগে।
অ', আকৌ চাৰিআলিত যিমান সময় ৰখাই দিয়ে অ'।
অ', গাড়ীত ৰখাই ৰখাই মানুহ ভৰাই ভৰাই কিমান যে টাইম কৰিছে। উপায় নাই। কি কৰিবা।
উপাই নাই আৰু কি কৰিবা, উম, তাকে। এইবাৰ সেইকাৰণে ভাবিছো তাতে থাকিম ঔ, পিজিটোতে থকাই ভাল।
হয় অ', তুমি পি জি মানে ল'লা নে কি?
ল'লো।
অ'। অ', তুমিও মানে কাৰো ঘৰত নাথাকা?
নাই নাই এই এইবোৰ কাও ঘৰলে মই
প্ৰথমতে ঠিকে থাকে, কিন্তু পিছলে পিছলে মানে কিছু কিছুমান কথা এতিয়া বেয়া পালেও ক'ব নোৱাৰিম। দিগদাৰ পালেও ক'ব নোৱাৰিম, সেইটোয়েতো দিগদাৰ হয়।
উ, মানে নিজৰ মানুহৰ ঘৰলৈ গ'লে কি হয় জানানে এই আবোৰ আকৌ এইটো হেৰি কৰিবই লাগিব ন' এডজাষ্ট কৰা নিচিনা হয়, এইবোৰ কৰিবলৈ নাই দেই।
আমি এতিয়া যাম যেতিয়া কিবা কামতটো ওলাই মেলিটো মাজে মধ্যে যাবই লাগিব। আৰু সেইটো কথাত বেয়া পোৱা পুই হ'ব যে, এইটো টাইমত কিয় যাব লাগে বা ইমানকে কিয় যাব লাগে।
এটা টাইম দিব সেইটো টাইমত আমি উভতি গুচি আহিব পাৰিম ন'।
অ', পি জিটোত থাকিলে সেইটো ভাল আৰু, আৰু মানে খোৱা বোৱাবিলাক বেয়া পালেও ডাইৰেক্ট কৈ পেলাই অ'। ডাইৰেক্ট কৈ পেলাই বেয়া পালেওঁ পিজিটো সলাই দিলো, কিন্তু কাৰোবাৰ ঘৰত থাকিলে কি কৰিবা সেইটো কাম।
ক'ব নোৱাৰা নহয়।
সেইটোৱেটো। চ'ব তেনেকে মানে ঘৰত থকাতকেও বেছিহে তাত চিনচিয়াৰকে থাকিব লাগিব।
চিনচিয়াৰকে থাকিব লাগিব, উম।
এই মইও সেইটো ভাবিয়ে অ'। মইও সেইটো ভাবিয়ে মই বোলো নাই দেই মোৰ যদি কেনেবাকে হয়, মইতো কাৰো ঘৰত না যিমান
ময়ো তেনেকেই ক'লো ন', ময়ো তাতে থকা কথা আছ ছিলে ম কছো নাই, নাই নহ'ব।
নাই, কাবাৰ ঘৰ থাকি পঢ়াটো একদম দিগদাৰ।
পিজিএ বেষ্ট।
উম। তাত তুমি যি মন গৈছে পঢ়িছা। পঢ়িব মন গৈছে পঢ়িছা, নগৈছা নপঢ়িছা।
অ', খাব মন গৈছে খাইছোঁ, পঢ়িছোঁ, থৈ দিছোঁ।
সেয়া খাব মন যোৱা নাই, বাহিৰৰ পৰা আনিছোঁ।
আনিছোঁ, ঘৰত হ'লে নহ'ব নহয় আকৌ।
অ', যি দিছে খাবই লাগিব। আৰু ঘৰৰ মানুহক এক্সট্ৰাকে কমপ্লেইন দিয়া বিলাকটো আছেই।
আ ছে।
ভালেই কৰিছা। অকণ নিজৰো প্ৰাইভেচী অকণ লাগে।
লাগে। তুমিতো পিজিএ ল'বা?
অ', মোৰ তাত হয় যদিটো পিজিএ লম। ইয়াতো মই হ'লেতো মানে তাত নহয়, ইয়াতো হ'লেও পিজিয়ে ল'ম।
খালি সেইটোয়ে ৰুম শেয়াৰ কৰি থাকিব মন নাই, অকলে থাকিব মন অকল।
উম। এ মোৰো সেটোৱে প্ৰব্লেম হ'ল নহয়, মোৰ ৰুমটো যে হেৰি হ'ল ডাবল ৰুম, ডাবল ৰুম যে ছিংগল ৰুম নাই।
অ', তাত চিংগল পাবলৈ টান আঅস
টান। ঐ ইমান দাম বা মই বোলো তাত কে কোনোবা যোন আহে থাকিম আৰু লগতে।
সেইটোৱে মানে ইমানো ঘৰৰ মানুহক হেৰি কৰিব নোৱাৰিম ন', আমি। যদি আৰু ছিংগল ৰুমৰ কাৰণে আমি সাত হেজাৰ টকা যদি ৰুমতে দিওঁ।
নিজৰ এইখিনি খৰচ কৰ পৰা উলিয়াম?
সেইটোয়ে, ইমান আৰু ন হাজাৰ টকা কৈছে বা মই যে শুনি আচৰিত।
অ', মই এতিয়া এই গ্ৰুপবিলাকত দেখিছো একে কম তোমাৰ চাৰে পা চাৰে সাত হাজাৰ টকা।
চাৰে সাত হাজাৰ টকা, অ', একেবাৰে কম আৰু সেইটো।
অ', একে চাৰে সাত হাজাৰ টকা দি যদি অকলে ৰুমতে থাকো
অ', চাৰে সাত হাজাৰটো যে ৰুমটোত হেৰি কৰি অ', খবৰ লৈছিলো, বাথৰুম-চাথৰুম নাথাকে।
অ', বাহিৰত গৈ পেলাই যাব ব লাগিব মানে চবৰে মানে এটা তেনেকুৱা নিচিনা।
মানে চবৰে এট টা হ'লেও ঘৰটোৰ ভিতৰতে পাৰি কিন্তু যে ৰুমটো এক্সট্ৰা। উম।
তোমাৰ এতিয়াতো কেনেকুৱা?
এতিয়াটো মানে দুজনী থাকিব পৰা ৰুমটো, আৰু বাথৰুম-চাথৰুম মানে এটা ঘৰ ধৰা, ঘৰটোৰ ভিতৰতে বাথৰুমটো আৰু। তেনেকুৱা ৰাতি মানে তেনেকুৱাত উঠি যাবলৈ ভয় চয় নালাগে কিন্তু বাহিৰৰ পৰা তুমি নোৱাৰা নহয় উম
আমাৰ নিজৰ ঘৰবিলাকতে সাহস নহয় ৰাতি ওলাই যাবলৈ
বেলেগ জেগাটোৱে কি পাৰিম আৰু
অ সেইটোৱেই।
যিমান চেফ হ'লেও নোৱাৰি দেই যিমান বোলো হেৰি জেগা হ'লেও নোৱাৰি ওলাই যাবলৈ উম
ৰাতি মানে এবাৰ ৰুমত সোমোৱাৰ পিছত ওলাই যাবলৈ ভয় লাগে
ভয় লাগে এতিয়া খালি সেইজনীহে
ভালেই কৰিছা পি জি লৈছা এতিয়া মোৰ যে পি জি চিজি একো চোৱাও নাই মেলাও নাই মই অকল ৰখি থকা নিচিনাই হৈছে।
তাকে
ইউনিৰ্ফম চিলালা?
উম সেইদিনাখন খবৰলো সেইদিনাখন খবৰটো দিবা কেইটামান টাইমত যোৱা কিমান টাইমত যোৱা
হ'ব
আৰু কাপোৰ কানিও লৈ ল'বা হেৰি যে থাকিব লগগীয়াও হ'ব পাৰে
সেইটোৱেটো
উম, উম। নহয় আকৌ নতুনকে এইবোৰ কাগজ বোৰ এপ্লাই কৰিলা নাই?
মোৰ আগৰে দুখন এপ্লাই কৰি থোৱা আছে
অ তেনেহ'লে হৈ যাব
ঠিক আছে
ঠিক আছে অ হ'ব
অ